নমস্কাৰ।
অ' নমস্কাৰ অ' - - মই আপোনাৰ লগত অ মই আপোনাৰ। মই আপোনাৰ লগত, অ 'হেল্ল' নমস্কাৰ অ' শুনিছো দিয়ক, অ' মই আপোনাৰ লগ মই আপোনাৰ লগত
হয় কওক।
অ' মই আপোনাৰ লগত নাৰী শিক্ষাৰ বিষয়ে আলোচনা কৰিব বিচাৰিছিলো।
হয় কৰিব পাৰিব কওকচোন।
অ আপোনালোকৰ সম গাঁৱত নাৰী শিক্ষাৰ বাবে কি কি কাম ব্যৱহাৰ কৰা হৈছে সেইটো ক'ব পাৰিবনেে মোক অলপ আলোচনা কৰি ভাল ক। হয়
হয় আমাৰ গাঁৱত নাৰী শিক্ষা বুলি কলে নাৰী নাৰী আৰু পুৰুষ সমানে চোৱা মানে এনেকুৱা নহয় যে নাৰী নাৰী এনেকুৱা নহয় যে নাৰী আৰু পুৰুষৰ মাজত ভেদা ভেদ নাৰী নাৰী। উ নাৰী মানে পুৰুষৰ তলত থাকিব বা পুৰুষে। নাৰীক অত্যাচাৰ কৰিব সেনেকুৱা নহয় নাৰী আৰু পুৰুষ সমানে আমাৰ এতিয়াত। এনেকুৱা আপোনালোকৰ তাত কেনেকুৱা
হয় হয় আমাৰ ইয়াত নাৰী আৰু পুৰুষক সদায় সমান চকুৰে চোৱা যায় এ ইয়াত নাৰী শিক্ষাৰ বাবে আমাৰ গাঁৱত। আহ ঠাইত উ সকলো লৰা ছোৱালী এশ এখনে স্কুলত এখনে বিদ্যালয়তে নাম ভৰ্তি কৰাৰ সুবিধা দিছে। নাৰী শিক্ষাৰ উন্নতি তিৰ কৰা কাৰনে আমাৰ গাঁওত আমাৰ ঠাইত থকা মহিলাসকলৰ যাত অ মহিলাাসকলে যাতে উন্নতি সাধন হয় সেইবাবে বে সেইবাবে সেইবাবে বহুতো অ ত বহুতো টকা পইচাৰ জৰিয়তে সহায় কৰিছে আমাৰ ঠাইত দখৰাত
হয় হয় আমাৰ ইয়াতও তেনেকুৱাই হয় ত নাৰি শিক্ষা বুলি ক'লে অ লৰা ছোৱালী বা ছোৱালী আৰু মহিলাাসকলৰ বাবে স সমানে শিক্ষা প্ৰদান কৰা প্ৰদান কৰা হয় হয়নে
হয় হয় হয় আপুনি ঠিকে কৈছে
আৰু অধিকাৰেৰে সবল কৰে মানে নাৰী আৰু নাৰীক মানে জ্ঞান দিয়া হয় দক্ষতা মানে তেওঁৰ কি কৰিব মন সেইখিনি তাৰ মানে তেওঁক অধিকাৰ দিয়া হয় তাৰ পাছত নাৰী শিক্ষাই মূল উদ্দেশ্য হৈছে লিংগ বৈষম্য মানে লিংগ এতিয়া নাৰী আৰু পুৰু পুৰু সেনেকুৱা মানে ভেদা ভেদ নকৰে আৰু নাৰীজননে নাৰীজনীয়ে যদি নাৰীয়ে যদি যিখিনি কাম কৰিব পাৰে পুৰুষ পুৰুষে সেইখিনি ন কৰিব নোৱাৰিবও পাৰে যেনে নাৰীয়ে ঘৰখন ঘৰ। খন চম্ভালাৰ লগতে নিজৰ কৰ্ম কৰ্ম কৰে নাৰীয়ে। নাৰীজনীয়ে। হয়নে বাহিৰত কাম কৰিব পাৰে বা ঘৰতো সেই কাম তেওঁ কৰে সেইটো আৰু।
ওম হয় আপুনি ঠিকে কৈছে।
আৰু ক'বনে? নাৰী শিক্ষাৰ নাৰী শিক্ষাৰ। বিষয়ে অলপমান কৈ দিম দিয়া।
অ কওক আপুনি ভালকৈ।
নাৰী শিক্ষা, নাৰী শিক্ষাৰ গুৰুত্ব আৰু প্ৰভাৱৰ তলত অহ অ ধৰ অহ ত দিয়া আছে যে নাৰী শিক্ষা মানে শিক্ষাত দিয়া আছে। আজিকালিতো পঢ়িব পাই সকলোৱে হয়নে?
হয়, হয়, নাৰী
অ আত্ম নিৰ্ভৰশীলতা মানে আত্মনিৰ্ভৰশীলতা মানে তেওঁৰ কি কাম কৰিব মানে সেনেকুৱা বা নিজৰ ইচ্ছামতে কাম কৰিব পাৰে যেনেকুৱাকে শিক্ষা নাৰীক, শিক্ষাই নাৰীক অৰ্থনৈতিকভাৱে আহ স্বাৱলম্বী হবলৈ আৰু নি নিজৰ লবলৈ আত্মবিশ্বাস প্ৰদান কৰে হয়নে? মানে নি যাতে নিজে কি ভাল সেইটো মানে সিদ্ধান্ত লব পৰা অধিকাৰ টো নাৰীক দিয়া হৈছে।
উম হয় উম না নাৰী শি অ মই, মই জনামতে নাৰী শিক্ষা হৈছে আমাৰ সমাজত থকা ক কুসংস্কাৰবোৰ আঁতৰাই মহিলাসকলক উন্নতি কৰি, যাতে মহিলাসকলে অ কাৰো ওপৰত নিৰ্ভৰশীল হৈ থাক থাকি যাতে সমাজৰ সকলোৰ আ ত তলত কৰে সকলৰ ওপৰত যাতে এ অত্যাচাৰ নহয় তাৰ পৰা উন্নতি কৰাৰ কাৰণে নাৰী শিক্ষাৰ প্ৰয়োজন কৰা হৈছে।
হয়, হয়, সেইটো হয়, আমাৰ আৰু ইয়াতে পৰিয়াল পৰিয়ালৰ স্বাস্থ্য আৰু কল্যাণ যেনে পৰিয়ালৰ এজন পৰি, এজনী নাৰীয়ে পৰিয়ালৰ হ'ব লাগে হয়নে? এনেকুৱা এগৰাকী শি শিক্ষিত নাৰীয়ে পৰিয়ালৰ স্বাস ত পুষ্টি আৰু শি শিশুৰ লালন পালনৰ সুচাৰুৰূপে পৰিচালনা কৰে, যেনে এতিয়া তেখেত এতিয়া নাৰী এ এজনীয়ে মাতৃ হয়, হয় নে নহয় মাতৃজনীয়ে কি কৰিব নিজৰ নি বা নিজৰ চল ল'ৰা-ছোৱালী সকলোকে গুৰুত গুৰুত্ব দিব লাগে, নিজৰ কৰ্মৰ লগতে এই ল'ৰা-ছোৱালী বিলাক তেনেকে বা নিজৰ স্বামীৰ ঘৰৰ যোন যোন পৰিয়াল আছে। তেখেত সকলক সমানে গুৰুত্ব দি ব লাগে আৰু বা গুৰুত্ব দিয়ে, আজিৰ সমাজত দিয়ে।
উম, হয়, হয়, হয় আপুনি ঠিকে কৈছে। না যেতিয়ালৈ নাৰী, নাৰী উন্নতি নহয় সমাজৰ কেতিয়াও উন্নতি নহয়। আপুনি সেইটোয়ে কব বিচাৰিছে মই বুজি পাইছোঁ। উম।
সামাজ চিক আ সজাগতা বা সেনেকুৱা সজাগতা সমাজত এটা সজাগতা লাগে, হয়নে? নাৰী ই পুৰষ বা আন যিকোনো আহ শিংগ হওক, সমাজত সকলোৱে মানে কি সমানভাৱে চলিব পৰা এটা অধিকাৰ সকলোকে দিয়া হৈছে বা অশি এইটো অধিকাৰ জানিব লাগে, সকলোৱে জানিব লাগে।
তেতিয়া সমাজখন ভা ভাল ভাবে বা ভালকৈ পৰি পৰিচালনা হয় ভালকৈ চলি যায় তাৰমানে সেইটো কথা কোৱা হৈছে আৰু শিক্ষা
উম, উম, উম, উম, না আ ম, নাৰী শিক্ষাই আমাৰ অসম চৰকাৰ আৰু ভাৰত চৰকাৰে কি কি কাম লৈছে নাৰীক তাৰ উন্নতিৰ বাবে এইটো ক'ব পাৰিবনে আপুনি নোৱাৰে যদি মই কৈ দিয়ে
হয় আপুনিয়ে কওকচোন মই অলপমান ক কমকৈয়ে
অ হ'ব দিয়ক আপুনি মই মই ক'ম আপুনি শুনি লব জানা যাব দিয়ক নাৰী শিখা মানে আমাৰ অসম চৰকাৰে নাৰী শিক্ষাৰ বাবে পদক্ষেপ লোৱা এটা হৈছে আমাৰ ম ছোৱালী ছোৱালীৰ কাৰণে মইনা আঁচনি বুলি কোৱা হয় যিটো বোৱাৰীয়ে ছোৱালী বিলাক পঢ়িবলৈ টকা পাই অ টকা পোৱাৰ পিছত নিজৰ পঢ়াৰ খৰচ পোৱাৰ লগে লগে আনৰ ওপৰত নিৰ্ভৰ নকৰি নাৰী শিক্ষা উ নাৰী শিক্ষাৰ নিচিনাকৈ শিক্ষা লব পাৰে তে সেইটয়ে অসম চৰকাৰে কৰিছে আৰু ভাৰত চৰকাৰে বহুত আঁচনি আনিছে নাৰীৰ কাৰণে আৰু মহিলাৰ কাৰণে অসম অসম চৰকাৰে অৰুণদয় আঁচনিৰ কথা শুনিছিলনে আপুনি?
শুনিছো শুনিছো।
অ অৰুণাদয় আঁচনি আনিছে সেই আঁচনিটোৰ জৰিয়তে অসমৰ সকলো মহিলাক নিজৰ স্বাৱলম্বী হোৱাত সহায় কৰা তাৰ কাৰণে অ সহায় কৰিছে স্বাৱলম্বী হোৱাত কাৰণ কাৰ কাৰণ তেওঁলোক তেওঁলোক যেতিয়া স্বাৱলম্বী হব নিজৰ ওপৰত কি আহ টকা পইচা নিজে অৰ্জন কৰিব তেতিয়া তেওঁ খখন আগুৱাই যাব নাৰী শিক্ষাৰ তেতিয়া তেওঁ ঘৰৰ স্বামীৰ ওপৰত কেতিয়াও নিৰ্ভৰশীল হয় নহয় নিজৰ স্বাৱলম্বী হোৱাৰ পাছত।
হয় নিযে নিজে স্বাৱলম্বী হোৱাৰ পাছত কাৰো ওপৰত নিৰ্ভৰশীল নোহোৱাকৈ তাৰমানানে অসম চৰকাৰ চৰকাৰ বা ভাৰত চৰকাৰে এইটো আঁচনি আনিছে তাৰমানানে নহয়
অঁ, হয় হয় ঠিকে হয় ঠিকে বুজি পাইছে আপুনি অ। নাৰী শিক্ষাৰ সেনেকৈ বহুতো আঁচনিৰ যোগেদি আমাৰ নাৰী সকলক শিক্ষিত কৰে। আৰু আমাৰ মহিলা শিশুসকলক ছ আালীসকলক যাত নাৰী শিক্ষাৰ উ এটা নাৰী শিক্ষা লবলৈ বিদ্যালয় যাবলৈ বাধ্য়তা নকৰে যাতে সেইটোৰ ওপৰতো বহুত গুৰুত্ব দিছে চ
হয় হয় হয় তাকে। নাৰী নাৰী আজি মানে শিক্ষা পালে যে সমাজখন নিজৰ ঘৰখন নিজৰ দেশ যে আগবাঢ়ি যায় সেইটো তাৰ মানে আজিকালি সকলোৱে গুৰুত্ব দিয়া এ হৈছে আৰু এনে।
অ হয় হয়
আগৰ দিনত কিন্তু তেনেকুৱা নাছিলে আগৰ দিনত নাৰী নাৰী নাৰী বুলি ক'লেতো বা ঘৰত এজনী ছোৱালী জন্মে বুলি ক কলেতো বহুত মানে কি ঘৰৰ সমস্যা আহিলে সেনেকুৱা পাই সেনেকুৱা লাগিছে আছিল চাগে আগৰ দিনত বা এতিয়া যেনেকুৱাকে কিছুমান টিভি বা নিউজত দেখা পাও আগৰ দিনৰত কেনেকুৱা কি সেইবিলাকো দেখাই থাকে সেনেকুৱা দেখিলে মানে আজি আজি এতিয়া যেনেকুৱা চলি আছে এনেকুৱা থাকিলে ভাল ভাল বুলি ভাবি ভাবো আৰু আমি হয়নে অত্যাচাৰ আছিল বা নাৰী নাৰী এজনীয়ে। মানে নিজৰ মন খুলি মানে কি জীৱন যাপন কৰিব পৰা নাছিল
উম উম হয় হয় আপুনি আপুনি যে কৈছে, আগৰ দিনত নাৰী সকলে শিক্ষা নহলে মানে উন্নতি হোৱা নাছিল আৰু মানে সেইটো কাৰণে ওম নাৰীসকলৰ ওপৰত বহুত অত্যাচাৰ হৈছে। আপুনি শুনিছেনে? সতী প্ৰথাৰ বিষয়ে। সেনেকুৱা, সতী প্ৰথা অ', সেই সতী প্ৰথাটো সেই সতী প্ৰথাৰ প্ৰথা হৈছিল। যত উম স্বামীৰ মৃত্যুৰ লগতে নাৰীজন মানে যাতে স্বাৱলম্বী নহয় যাতে স্বামীয়ে তেওঁৰ অৰ টকা পইচা দিয়ে। সেইকাৰণে তাৰিজনীক। এ সতী প্ৰথাৰ নিচিনাকৈ স্বামী মৃত্যুৰ পিছত তেওঁক বিদায় দিয়া হৈছে।
হয়- হয় বা নিজৰ পত্নীকো জ্বলোৱাই দিয়া হৈছিল আৰু হয়নে?
উম সেইকাৰণে নাৰী শিক্ষাৰ জৰিয়তে এইগিলা প্ৰথা অন্ধবিশ্বাসবোৰ আঁ তৰাই আমাৰ নাৰীসকলে বহুত স্বাৱলম্বী হৈছে।
হয়-হয়-হয় সেইটো হয়, আপুনি ঠিকে কৈছে এ ভাল লাগিল হয়নে আৰু আৰু এনে ক মানে নাৰী শিক্ষাৰ বিষয়ে
উম মই জনা মতে নাৰী শিক্ষাৰ ছবে বহুত উন্নতি। দেশৰ সমাজৰ বহুত উন্নতি হয়। এজন যেতিয়া নাৰীয়ে তেওঁ যেতিয়া শিক্ষিত নহয়, তেওঁ নিজৰ সন্তানক কেনেকৈ শিক্ষিত দিব। শিক্ষা দিব। তেওঁৰ নিজৰ সন্তান কাৰণ আমাৰ প্ৰজন্মৰ পিছৰ প্ৰজন্মকো শিক্ষা দিয়াৰ খুব প্ৰয়োজন। নাৰীজনে যেতিয়া শিক্ষিত হ'ব। তেতিয়াহে তেওঁ তেওঁৰ প্ৰজন্মক শিক্ষা দিব পাৰিব। সেইকাৰণে নাৰিকা অতয়ন্ত প্ৰয়োজন।
হয়-হয়-হয় নিজৰ নিজে যদি শিক্ষিত হ'ব নোৱাৰে না নিজৰ নিজৰ অহ সি নিজৰ ল'ৰা ছোৱালীক কেনেকৈ শিক্ষা দিব তেনেকুৱা হয় মানে
হয়-হয়-হয় আপুনি ঠিকে
মাত পলে মানে নিজৰ কথা আগবঢ়াই নিবাত সহায় হয় আৰু হয়নে? আমি যিহেতু নাৰী আমিও তাৰ মানে কি আমি নিজে শিক্ষিত হ'ব লাগিব আগতে চব কথা আমি জানিব লাগিব নাৰী শিক্ষাৰ বিষয়ে হয়। সমাজৰ বিষয়ে তেতিয়াহে আমি নিজৰ সন্তান নিজৰ পৰিয়ালক সঠিক পথত আগুৱাই নিব পাৰিম।
অ', হয়- হয় আপুনি ঠিকে কৈছে সঠিক পথত আগুৱাই নিব পাৰে। আপোনাৰ লগত নাৰী শিক্ষাৰ বিষয়ে কথা পাতি মোৰ বহুত ভাল লাগিল, আপোনাৰ পৰা বহুত কথা জানিব পাৰিলো। যিবিলাক মই জনা নাছিলো, অ ধন্যবাদ।
থেংক ইউ, ধন্যবাদ